অ
কি কৰি আছা
এয়া এনে মানে বহি আছো এ আলহী আহিছে যে
ফালা অ ভাত খালা সোনকাল হৈ আছে বাউ
আই
উম, কি বনাইছে উম,
বনোৱাই নাই বনাবহে।
অ'আজি মহৰমৰ পোলাও চোলাও বনাইছে নে নাই?
এ বনাবহে।
অ' আমাৰ ইয়াত বনাই কৰি শেষ।
অ' এনে আমাৰো দিনতে মানে বনাই পেলাই গাঁৱৰ মানুহক ভগাই আজি এইবাৰ মানে কৰা নাই তেনেকুৱা।
আমাৰ এবাৰ মানে মছজিদত দিছে চবে মছজিদত দিছে। আমিও দিয়া গৈছে পিছত। মানে চবৰে পৰা আহিছে আৰু ঘৰে ঘৰৰ, ঘৰৰ পৰা।
অ'অ'আৰু মানে এনে গা বনাই দিনত যেতিয়া গোটেই গাঁৱৰ মানুহক দিয়ে আৰু ঘৰত মাতি পেলাই খুৱাই। এইবাৰ মানে তেনেকুৱা কৰা নাই এতিয়া বনাব আৰু মানে আজি ঘৰতে।
অ'তুমি নামাজ পঢ়া নে নপঢ়া?
এয়া পঢ়া নাই আৰু এ তাত লগৰ কেইজনীৰ লগত থাকোঁ যে মানে।
উম,
এজনী মানে কি হেৰি কিবা অসুবিধা হ'লে আকৌ এজনী ভাল হয়ে আকৌ এজনী হয় তেনেকুৱা হয় চাফ- চিকুণৰ কথা আছে। সেইটো কাৰণে তিনজনী
এনে তাত বনাই খোৱা নে, নে এ কিবা হে অ' বনাই
এ আৰু
উম, ভালে বনাই খালে এনেকে মিলি থাকিলে ভাল। ৰুম কেইটা ৰুম দুটা, দুটা ৰুম পাৰট হিচাপত লৈছে নে, নে ডাইৰেক্ট এটা ৰুম?
নাই, নাই ডাইৰেক্ট এটা ৰুম।
এটা ৰুমত চাগে বিচনাও বেলেগ, বেলেগ নে এতে একেই?
এ প্ৰথম বেলেগ, বেলেগ কৰিম বুলি ভাবিছিলো তাৰপিছত নক কৰিলোঁ মানে বেলে, বেলেগ বিচনা হ'লে অ'।
বিচনালে ৰুমটো সেইটোতে ভৰি যায় গৈ।
অ' ভৰি যায় বেলেগ বস্তু থব নহয়গৈ। অ' আৰু বিচনাখন ডাঙৰ হ'লে তেতিয়া হয় হয় মানে কিন্তু তিনিখন হ'লে অসুবিধা হৈ যায় গৈ যে। উম,
এনে বিচনাই ভৰি থাকাতকে
অ' সেইটো কাৰণে। আৰু যিমানেই তিনিখন, দুখন বিচনা নহওক এনেও শুওঁতে একেলগে শুই থাক
সেইটোৱে এনেও এজনীৰ ওপৰত এজনী এনেকে এখন বিচনাতে শুৱা গৈ যায় মই আগতে ৰুমত আছিলোঁ মানে গোটেইকেইটা ৰুমত গোটেই কেইজনী আহিলে এটা ৰুমত তে চবে গাত লাগা লাগি হয় উম,
আমাৰো তেনেকুৱাকে বিছনা ৰাতি শুলেও মানে মোৰ আকৌ ভৰি উঠাই দিয়া অভ্যাস যে মই মাজত শুই দুইজনী গাতে উঠ
আগতে মোৰ বা এজনী আছিলে তাই একদম গাত নধৰিলে তাই টোপনি নাহে।
অ মোৰো তেনেকুৱা।
উম।
গাত নধৰি মানে কোনোবা এটা তেতিয়া থাকা থাকা লাগে নহ'লে কিবা ভয় লাগি যায়গৈ।
আগত অকলে থাকা নে ৰুমত নে হেৰি মানে ঘৰত থাকোতে মা লগত থাক
মাৰ লগত থাকোঁ।
মই আগতে ঘৰত বা লগত থাকিছিলো পিছত ৰুমত গ'লো ৰুমতো তাইৰ লগতে পিছত তাই বেয়া যোৱাৰ পিছত তেতিয়া মই তাত ৰুমত অকলে থাকো এতিয়াও ঘৰত অকলেই। এতিয়া মানে ভাল নালাগে, বেলেগ বেলেগ কোনোবা থাকিলে।
অ।
মানুহ অভ্যাস এটা থাকে নহয়।
উম মই অকলে মানে ঘৰত তথাপি অকলে থাকিলে নিজৰ ঘৰৰ নিচিনা লাগে হয়। তেতিয়া মানে অলপ ভয়তো নাইকিয়া হয়, উম।
থাকিলে হেৰি হৈ যায়, মই ৰুমত আছিলো নহয় অকলে অকলে। চাইদৰ ৰুমত, একো মানে হেৰি নাই এনেকে দুদিনমান থাকিলে অভ্যাস হয় এইটো।
উম থাকিব পাৰা যায় বহুত ছোৱালীটো এনেকে কে আছে ন, ক'তনো লগ পাইছে এতিয়া আমি লগ আছে কাৰণেহে একেলগে আছোঁ।
ভাড়া কিমান তাত?
তিনি হাজাৰকে লৈছে, ৰহা যে হেৰি ফ'ৰ লাইনৰ
অ অ ওৱান থাউজেণ্ডকে পৰে আৰু।
অ।
তো বাকী খোৱা-বোৱা এইবিলাক বজাৰ পাতি চাগে
নিজৰে, অ আমি মিলাই কৰেও কৰো। নিলে মানে ঘৰৰ মানুহ যায়।
আমাৰ আগতে আছিলে এ ৰুমত ফাৰ্ষ্ট-ফাৰ্ষ্ট যাওঁতে মানে দুজনী আছিলো আমি বা মই আৰু এজনী আছিলো, এবাৰ গেছটো তাই ভৰাইলে এবাৰ আমি ভৰাই তাই ভৰাইলে আমি আমি ভৰাই সেনেকুৱা কৰে মানে।
অ, সেয় আমি তেনেকুৱাই।
হয় আৰু ভালদৰে
তেনেকুৱাই
মিলাপ্ৰীতি হ'লে একো প্ৰব্লেম নাথাকে। অ অলপ ভাল হ'ব লাগে আৰু ৰুমমেট হ'লে। এনে কিছুমান থাকে নহয় বেয়া থাকে কিছুমান তাতে। কি বনাব আজি ঘৰত?
পোলাও বনাব মাংস, অ হেল্ল'। শুনিছানে?
তুমি বনাব জানা পেলাও? শুনি আছো।
জানো। জানো ইমান মানে ভালকে নাজানো। আম্মাই, আম্মাই বনাব।
আজি মই বনাইছো। আম্মাই কি কৰি আছে?
অলপ মানে হেৰি যে, অলপ মানে টান লাগে আৰু।
আমাৰ ঘৰত পোলাওটো মই ভাল বনাও।
অ'।
উম। উম।
বা জনী আহিছে, তাই মানে তাই বনাম বুলিও কৈছে অলপ দেৰিকৈ, এতিয়া কি কৰে নাজানো আৰু। মায়ে বনাই নে তাইয়েই বনাই।
অ'। বনালেই হ'ল আৰু। মই পোলাও খালো, মানে মোৰ লগৰ এজনী আমাৰ ইয়াতে বিয়া হৈছে যে, মোৰ ওচৰ, আমাৰ ঘৰৰ ওচৰতে। পিছত তাই আহিছিলে মই সেই তাইৰ লগতে বহি খাই দিলো আৰু।
অ'।
তাকেই।
তুমি নামাজ পঢ়া নে নপঢ়া?
মানে টাইম মিলাব পাৰিলে পঢ়ো আৰু এটা ক্ষতি হ'লে বাকী পঢ়িব মন নাযায়, সেইটো কাৰণে মানে পঢ়া নহয়গৈ।
অ' সেইটোৱে।
তাইম মিলি থাকিলে পঢ়া যায় আৰু।
উম, এনে পঢ়ি থাকিলে, পঢ়ি থাকিব মন যায় থাকে, তেতিয়া
দিলে, তাৰ পিছত গ'ল আও।
অ'।
দুদিন মানে কি অসুবিধা হ'লে, অসুবিধা হ'লে নপঢ়িলে তাৰপাছত পিছত পঢ়িব মন নাযায়।
কিন্তু এনে পঢ়ি থাকিলে পঢ়ি থাকি থাকিলে এটা নমাজ যদি ক্ষতি হৈ যায়, তেতিয়া কিবা মনটো জানো ভালেই লাগি নাথাকে, আকৌ পঢ়োৱে নেকি ন, তেনেকুৱা লাগে।
কোৰান চৰীত জানা পহৰিব।
অ'জানো।
উম, হোৱা চাগে খতম দিয়া।
অ', সপ্তম দিওঁ, ৰোজা মাহত নমাজ ৰোজা এইটো মানে থাকেই আৰু। কিৰান পঢ়া। অসুবিধা হোৱাৰ বাহিৰে এনে পঢ়োঁ।
আহি আছো।
ময়ো খোজ কাঢ়ি, ময়ো তেনেকুৱা কৰি আছো। ইফালে আগফালে খোজকাঢ়ি ফুৰিছোঁ, ভিতৰত মানে কথা-চথা পাতি আছে যে।
অ', অ'। ঘৰৰ ভিতৰত ভতিজা আছে যে এজনী টিকলি, হেৰি দেৰ বছৰ বৰ মানে হেৰি কৰি থাকে, কথা কৈ থাকে, টানি থাকে। সেইটো কাৰণে মই বাহিৰত।
অ'। মোক ফোন কৰিব কাৰণে হেৰি লাগে, মানে কিয় জানা, তোমাক কৰিব দিছো মানে কেতিয়াবা নেটৱৰ্ক নাপায় গৈ যে।
অ', অ'।
তেতিয়া ফোনটো কাটি যায় গৈ, লগৰজনীক কৰ ত মানে তেনেকুৱা হৈছিলে যে।
অঁ অঁ।
সোমাই কিন্তু মই ফোন কৰোঁ যে তাই ৰিচিভ কৰিব নোৱাৰে।
অ অ, তোমাৰ ঘৰ এনেই কোনখিনিত?
মোৰ দন্দোৱা স্কুল এটা আছে যে।
অঁ তনদোৱা স্কুল। অঁ সেই মাদ্ৰাছাৰ ওচৰত নেকি ইফালে সোমাই যোৱা ৰাস্তাত নেকি?
নাই নাই নহয়।
সেই নহয় মই ইমান নাজানো বাৰু, দনদোৱা হেৰি গেয়া খোৱা ফালে নেকি?
নাই নাই নহয়। দন্দোৱা চাৰিআলিৰ পৰা সোমাই আহিব লাগে মাজগাঁৱৰ।
অ ইফালে, এই হালধি বাৰী যাই যে সেইফালে ন।
অঁ অঁ।
মোৰ লগৰ এজনী আছে।
অঁ অঁ। লগৰ কোনবা?
পাবা কলেজ আহিলে।
পাবও পাৰো চাগে।
অঁ'।
ভাইটী তোমাৰ কিহত আছিলে? ক্লাছ টেনত ন।
উম।
পঢ়িছা নে নাই? পঢ়ি আছে নে নাই?
পঢ়ি আছে, এতিয়া মানে কোনফালে জানো গ'ল? লগৰ লগত ওলাই গ'ল নেকি নে ক'ত গ'ল জানো? নে দোকানতে গ'ল?
অঁ অঁ। এনেই ল'ৰা মানুহ অলমান ডাঙৰ হ'লে পঢ়াটো অকমান হেৰিয়ে হৈ যায়।
অঁ। এইটো কাৰণে।
তোমাৰ হায়াৰ ছেকেণ্ডেৰীত কোনটো হাইয়েছ আহিছে মাৰ্ক্স?
হায়াৰ চেকেণ্ডেৰীৰ মাৰ্ক্স জোগ্ৰাফিত আহিছে।
অঁহ, তাত প্ৰেক্টিকেল থাকে ন? জোগ্ৰাফিত, কিমান প্ৰেক্টিকেল থাকে?
ত্ৰিছ নম্বৰ।
প্ৰেক্টিকেল থাকা- চাব্জেক্ট মানে মোৰ মানে হেৰি লাগিছে আৰু মোৰ এইকেইটা চা চাব্জেক্টত প্ৰেক্টিকেল আছে- একদম মানে অৱস্থা বেয়া কৰি দিয়ে নহয়। দুই নম্বৰ থাকিব এখন বহীত, তাত যে কিমান কি কৰিব- ৰিব লাগিব আৰু ইমান দাম দি পাঠ- কিনিব লাগিব, কিনি কৰি বাইণ্ডিং কৰিও ইমান কষ্ট হয়। পিছত- পেলাই থৈ দিব, একো নাই।
এ মোৰ ফাইনেলৰ আগত এনেকে প্ৰেক্টিকেল দিব লাগে। তেতিয়া এনেকে বহুত মানে জিঅ'গ্ৰাফী ডাঙৰ বহী এখন আছে এখন- মানে জিঅগ্ৰাফী বহীয়ে আছে তেনেকুৱা এখন কিনি ল'ব লাগে, আকৌ এক্সট্ৰাকে- ডাঙৰ পেপাৰ সেইটো কিনি লৈছোঁ। আক আকৌ এফৰ চাইজটো লিখিব দিছে বহুত মানে টোপনি চপনিও ক্ষতি কৰি ৰেদী। বহু অসুবিধা লাগিলে। অঁ হ'ব।
কালি মৰ্ণিং কথা পাতিম।
অঁ হ'ব।